নমস্কাৰ।
নমস্কাৰ কি কৰিছা? মই এনেই আছো ভাত পানী খালা পিছে।
ভাত খালো বাৰু তুমি?
মইও খালো তোমাৰ। মই তোমাৰ আজি এই পানী দিয়া ভাত খালোঁ‌। এতিয়া কি কৰিবা? গৰমত অ' পানী দিয়া ভাত খালো।
অ'
আচাৰ তোমাৰ ৰচুন আচাৰ বনাইছিলে। ৰচুন আচাৰ দি খালো।
অ' অ' অ'
অ' শুনা না। এ তোমালোকৰ ঘৰ হৈছে যে এই পুটকাই নামৰ যে পোৱালিটো যে বক্সৰ কাম কৰে আছে নেকি?
অ' অ'
সেই পোৱালিটোক মানে মোক লাগিছিলে মানে আমাৰ ঘৰৰ মানে ৱাৰিঙৰ কাম আছে।
অ' অ' মই খবৰ কৰিব লাগিবৰ হোৱা তাক মই
অ' তুমি কৰিবাচোন মোৰ ঘৰৰ মানে তিনটা চাৰিটা ৰুমৰ ৱাইৰিঙৰ কাম আছিলে।
অ' মই তোমাক খবৰ গ তোমাক কটেক
অ' আকৌ হেৰি তোমালোকৰ গাঁৱৰ ফালে খাহী ছাগলী হব নেকি? অ' গাহৰি আছে খাই ছাগলি আছে তোমালোকৰ ঘৰত। নাই নেকি?
ঘৰত মোৰ ঘৰত নাই বাৰু মানে কাষৰ ঘখনা এনেকে মানে আছে চিনাকি আৰু। গাহৰি লাগে খাই চাকৰি লাগে তুমি যি কোৱা তুমি তাকে সয়া পাই যাবা।
আহ তাকে মোক লাগিছিলে মোক মানে জনাবাচোন দেই।
অ' অ' ঠিক আছে জনাম দিয়া মই অ' অ' এতিয়া ক'ত আছা?
এতিয়া তোমাৰ এই লগৰক এটাৰ লগতে ইফালে আছো মানে। নাই যোৱা, নাই যোৱা কি যাবা আজি কালি দিনকাল যি বেয়াহে।
আহ সেইটোৱে।
সেইকাৰণে যোৱা নাই আৰু।
উম।
এ বাকী খেলিব চেলিব যোৱা নাই।
খেলিব যোৱা নাই মই মানে কলেজৰ পৰা আহি পাইছো জাষ্ট সেইকাৰণে।
আজি কলেজ খোলাছিলে ন আমাৰফালে আজি বন্ধ দি একাম আছিল।
অঁ অঁ আমাৰ খোলা আছে বাৰু আমাৰ একজাম ঠিক হ'ল না বহুত আগতে। অঁ অঁ সেই কাৰণ।
মোৰ মানে এই ৰুম খিনি ৱাইৰিং কৰিব লাগে তুমি ক'বা হে তাক পালে লগ পালে কবা।
অঁ কম দিয়া মই অ আৰু তোমাৰ খাই ছাগলী আৰু গাহৰি নালাগে নেকি?
সেইটো লাগিব মাৰুে মোক লাগিলে মানে মই যাম মানে মোক লাগে একে হেৰি হৈ আছে মানে। এ তোমাৰ এই আমাৰ মানে বা খুৰী ছোৱালীজনী বিয়া যে।
অঁ অঁ
গাহৰি আৰু খাহি ছাগলী খাম বুলি ভাবিছোঁ।
অঁ মই তোমাক খবৰ কৰিম দিয়া।
অঁ তোমালোকৰ লগৰ। কি কি কৈছা? খাহী ছাগলী তিনিটা বা চাৰিটা হলে হ'ব। গাহৰি তোমাৰ দুটা বা তিনটা হলে হৈ যাব চবেই গাহৰি নাখায় না।
অঁ।
তোমাৰ এইয়া তিনটা বা চাৰিটা গাহৰি চবি নাখায়। খাই ছাগলী বা ত চবেই খাই আজিকালি।
অঁ সেইটো চবেই খাই বাৰু। এতিয়া ডাঙৰ ডাঙৰ বুঢ়া মানুহো খাই বাৰু। সেটো গাহৰিটো। ইমান নাখাব নহয় এতিয়া।
গাহৰিতো আমাৰ কছাৰী মানু্হ বিলাকে কিছুমানে খাই নহয়। কছাৰী মানুহৰ কাৰণে আনিম গাহৰিটো।
অঁ হ'ব গাহৰি তিনটা মান দু এটা।
অঁ দুটা আনিলে হৈ যাব গা গাহৰি ভাল ভাল চাই অকন ডাঙৰ চাইজৰ গাহৰি দুটা।
অঁ অঁ।
খাহি তিনটা নহয় চাৰিটা। এতিয়া পাঁচটাই নটো বা এটা চাৰিটাই এটা ষ্টকত ৰাখি দিম মানে।
অঁ অঁ।
পিছত আকৌ পিছত পিছত আকৌ তোমাৰ কমি গলে মানে আকৌ দিগদাৰ হব না, লাজ পোৱা হবতো। সেইকাৰণে মানে তোমাৰ পাঁচটা লৈ আহিম। গাহৰি বাৰুতে দুটা বা তিন দুটা ধুই যাব ন। অঁ তোমাৰ অঁ, মানে লগৰ খিনিৰ কাৰণে। কিছু অঁ লগৰ খিনিয়ে খাম। তাৰপিছত আওঁ কিছুমান এই বড়ো মানুহ এঘৰ, গাঁৱৰ দুখন মানত মাতিব আছে মানে সেইখিনি মাতিলে এইখিনিতে গা। গাহৰি খাই যে। অঁ সেই সিটৰ কাৰণে লাগে গাহৰি।
অঁ।
বাকী এ দে মোক ক'লা গাহৰিটো চাই দিব দেই।
অঁ ক'লা গাহৰি চাম দিয়া। ক'লা গাহৰি ক'লাই অঁ। ঠিক আছে ক'লা গাহৈ চাই দিম। এহ এ।
এ যে কোলা এই বগা গাহৰিটো নাচাবা সেইটো। ভাল নালাগে মানে কোলা লোকেল গাহৰিটো চাবা। অঁ পেট চেট ওলাই থকা চাবা। উম। আকৌ খাহী ছাগলীটো তুমি কলা। ৰ ক'লা পায়ভাগ কোলাৰ কোলাই চাবা। উম। পেট চেট ওলোৱা চাবা। অঁ যাতে মোৰ লচ চচ নহয়।
অঁ।
ওম। বাকী এতিয়া তোমালোকক সিফালে গাহৰি কেজি কেনেকুৱা?
গাহৰি কেজি এতিয়া পাঁচ চে ছশ পাঁচশ এনেকা।
অহ, ছাগলী?
ছাগলী আঠশ, চাৰে আঠশ এনেকামান অ',।
অহ - অহ। তাৰপিছত তোমাৰ হেৰি তুমি আজি তুমি আজি যদি ফ্ৰী আছা হেল্ল', তুমি যদি আজি আবেলিটো ফ্ৰী আছা চাগৈ? ৰাত ৰাতি মানে সন্ধিয়া? মই তোমাক তোমাৰ টো আছে মই ছাগলীটো আৰু তোমাৰ খাহী ছাগলী টো আৰু গাহৰিটো চাব
অহ, হ'ব যাম -যাম অহ ঠিক আছে।
অহ, তুমি ঘৰতে থাকিবা ক'লৈকো নাযাবা।
অহ, মই ঘৰত থাকিম বাৰু।
অইয়ে, মোৰ লগৰ এটাও আছে লগৰ এটাকো লৈ যাম হে। অহ এইচ সমীৰ নামৰ লগৰ এটা আছে লগৰটোকো লৈ যাম।
অ', - অ', ঠিক আছে।
গাহৰি ভালকে চাই লবা আকৌ দেই তাৰপাছত বেয়া হ'লে আকৌ মই আকৌ হেৰি হ'ব লাগিব ন'।
অহ, গাহৰিটো ভালকে চাই দিব ক'লা গাহৰিটো।
অ', আৰু এই খাহী ছাগলীটো ভালকে চাই ল'বা খাহী ছাগলীটো ন'?
অহ, তোমাৰ এঘৰতে আছে নে বেলেগ বেলেগ ঘৰত আছে? অহ, নে মই দিনত যাওঁ নেকি দিনত গ'লে ভালকে চাব পাৰিম ৰাতি
অহ, দিনত অহ ঠিকে আছে দিনত আহিবা ৰাতিপুৱা টাইমত অকমান মোক ফোন কৰিবা হৈ যাব। মই লৈ যাম আৰু।
ৰাতি মানে চব মানুহে গঁৰালত হাত -চাত দিব চাবলৈ গঁৰা়ল নুখুলে যে।
অহ, সেইকাৰণে তুমি দিনত যাবা হৈ যাব।
দিনত যাম দিয়া।
অহ
এই গাহৰিটো ক'লা যে গাহৰিটো তোমাৰ এই এই- এই যে চুলি- চুলি পকি যায় যে সেইবিলাক নাচা সেইটো -সেইটো নাচাবা হে।
হ'ব -হ'ব, সেইটো -সেইটো নাই বাৰু এনেকা নাই বাৰু।
এই মানে কিছুমান যে মাজে কিছুমানে যে বগা -বগা যে গাহৰি যে চিনটো থাকে যে
আহ - হ
এই চিনটো মানে থাকিলে মানে এই বগা চুলি খিনি থাকিলে মানে বেয়া মানে গাহৰিটো মানে খাই টেষ্ট নালাগে। মানে
অহ, হ'ব একোনাই সেয়া তুমি সেনেকাে তুমি নোকোৱা বাৰু এতিয়া।
পুৰা মানে একেবাৰে পুৰা ক'লা একদম পুৰা ক'লা গাহৰিটো চাবা।
অ', ক'লা গাহৰিটোয়ে চাম বাৰু।
এ' পেটটো একদম ওলোৱা ডাঙৰ চাবা।
অ', এতিয়া খাহি ছাগলী তুমি বগা পাবা অলপমান বগা কোলা এনেকা পাবা।
তে হৈ যাব।
অ', - অ', অকল মই পেট লৈ চাম বাৰু।
অহ, মানে মোৰ লোকচান হোৱাটো নাচাবা আৰু অকন লাভ হোৱাটো চাবা। উম, অহ তোমালোকো আহিবা এতিয়াই মই নিমন্ত্ৰণ দি দিছো পিছলে মানে মানুহ চানোহ মাতিব ধেই লাগিব যে সময় নাপাম অহ তোমাৰ লগৰ লগৰ খিনিকো লৈ আহিবা মই চিনি -চিনি ইমান নাপাওঁ দুটামানক চিনি পাওঁ। চবকে লৈ আহিবা ধুনীয়াকৈ। এয়
উম
বাকী মাহঁতৰ খবৰ ভালেই?
ভাল ভাল তোমাৰ।
ভালে ভালে ভালে
এতিয়া কলেজ কি পঢ়ি আছা ইতিয়া।
তে মই থাৰ্ড ছেম পাইছো এইবাৰ।
অ থাৰ্ড ছেম।
তুমি কি পঢ়ি -
মই তোমাৰ পঢ়া এতিয়া এৰি দিলো বাৰুতে।
অ অ অ
এ আমাৰ ঘৰতো লগৰ এটা আছে পঢ়িব চঢ়িব নিদিলে মানে মোক কলে তই পঢ়ি একো লাভ নাই বোলে।
অ অ অ
এই তাৰ নাম গেৰেল বুলি কয় গেৰেলা।
অ অ
পঢ়িব লাভ পঢ়ি একো লাভ নাই বুলি স্কুল চিস্কুল এতিয়া হায়াৰ ছেকেণ্ডেৰী- পাছ কৰিলে আও এৰি দে আও।
অ।
কাজি আছে কেলা।
তাইচত
সি কৈছে এৰি দিয়া তাপিছত কলে হায়াৰ ছেকেণ্ডৰী পঢ়ি লাভ নাই। মানে পইচা চইচা খৰচ হব সেইকাৰণে মই নপঢ়িলো আও।
ঠিকেই আছে তুমি কিবা কিবা জব চব কৰিছা নে কিবা?
জব চব কৰা নাই মই ঘৰতে কিবা বিজনেচ চনে এটা কৰিম বুলি ভাবি আছো মানে আগবঢ়া নাই এই বিয়াখনৰ পিছতে মই আগবাঢ়িম আও।
অ অ ঠিকে আছে।
এই হেৰি তোমাৰ ছোৱালীজনীৰ নাম নিকিতা গোস্বামী মানে। ছোৱালীজনী মই চাই আছো বাৰুতে বিয়াখন পতা নাই।
অ অ অ কাৰ লগত পাতে লৰাটোৰ নামটো কোৱাচোন।
লৰাটোৰ নাম হেৰি হেৰি ৰাজ।
অ অ এনে তা আচল নামটো কি এনেই।
ত আচল নামটো হেৰি কিবা ঘৰত গোঁসাই বুলি মাতে এনে আচল নামটো কিবা এটা আছিলে। এনেই ঘৰত তোমাৰ ৰাজ বুলি মাতে।
সি কিবা কিবি কয় নে ঘৰতে এনে বহি থাকে।
তোমাৰ এই হেৰি তোমাৰ এ এনে ঘৰত তোমাৰ হেৰি মাকক অকন হা- সহাই কৰি দিয়া আলু চালু কাটে।
অ কাম নোহোৱা মানুহ মানে
সোৱা মানুহ ঘৰতে বহি থাকে মানে।
অ ল'ৰাটো এনে শকত নে ক্ষীণ।
তোমাৰ শকত ডেৰ কুইণ্টেল মান হ'ব।
আহ।
মানে এনিটাইম এ ব্যৱহাৰ পাতি ভালেই এনি টাইম মানে তোমাৰ এইয়া আৰু পইচা ধাণ্ডাত থাকে আৰু
অ সেইটোৱে।
পইচাটো পা এনে ত সেইটো বাৰু বেয়া ধাণ্ডা নহয় বাতদে আগলৈ বিয়া চিয়া পাতিলেও ঘনী- ভালকে খুৱাব পাৰিব মানে দালাল দালাল। বিয়াখন তোমাৰ আঘোণত।
আঘোণত ন।
মানে দালাল দালাল দালালৰ নিচিনা দালালৰ ধাণ্ডাত থাকে মানে। মই কৈছো দালাল হৈ যা ন বেয়া।
অ' এনেকাই শ যায় কিবা এটা।
ঘৰত এনে দালাল বুলিয়ে মাতে অ' গাঁৱত। বাকি তুমি। ক'তো ওলাই যোৱা নাই। এয়া এই বিয়া পাই উপায় নাই মানে তোমাৰ মানুহ চানুহ মাতি থকা হৈছে যে।
আহ অ'।
খৌ খোৱাকৈ
অ' অ'
এ মানুহ চানুহ মাতি ফুৰিছো মানে।
অ' এতিয়া বিয়াখন কেতিয়া এনেই।
বিয়াখন আঘোণত।
আগুনত ন।
উম উম। আগোনত।
আকৌ ন এতিয়া মানুহ কিমান মান মতা হৈছে এতিয়া।
মানুহ তোমাৰ এতিয়া তিনিশ মান মতা হৈছে।
আৰু মাতিবা চাগে ন।
উম মানুহ তোমাৰ একদম এঘাৰশ মান হ'ব বুলি কৈছে। এঘাৰশ মান হ'লে তোমাৰ। খাহী ছাগলীটো অলপ দুটা পাঁচটা হ'ব জানো।
এ বেছিকে লাগিব ন অলপমান।
ব্ৰইলাৰ নাই। তোমাৰ মাছ আছে খাইি ছাগলী আৰু তোমাৰ গাহৰি।
অ' এতিয়া ছয়টা মান আনিলে হৈ যাব বাৰু অ' অ' খাহিতো আনিবা। মানে ক'লা বগা দুটা মিচ আছে আৰু
অ' বগা কোলা খাহীটো তুমি চাই দিবা ভাল চে
অ' ঠিক আছে মই চাই দিম আৰু গাহৰিটো অকণমান পেটলা ছাই আনিবা। ন
অ' অকণ পেটলা চাই পিনি কেলা তোমাৰ এইয়া পেটলা চাই গাহৰিটো চাম আৰু দিয়া।
অ' অ' হ'ব বাৰু
বাকী মাহহতঁৰটো ঠিকেই ন
ভাল ভাল।
তুমি মাজতে গাড়ী এখন লৈছো বুলি। শুনিছিলো কি চলাইচানে নাই। অ' চলাই আছা। অ' চলোৱা চলোৱা ভালকে বিজনেজ কৰি থকা হা নাই মই লোৱা নাই।
আহ অ'
ল'ম বুলি ভাবিহে আছোঁ।
অ' কি গাড়ী আনিবা এনে
এ মালটনা এখন ল'ম নেকি?
আহ অ'
এ আমাৰ ইয়াৰ পোৱালী বিলাক বহুত থটং ঠিক আছে হ'ব দিয়া ন অ' মই কেলা পাঠৰহে মাৰিম এতিয়া।